হেল্ল' অঁ ত মাতো আহিছেনে উম উম এই তাকেই মানে আমাৰ তোমাৰ এতিয়া ছদিন হ'ল এশ দিন আৰু আৰু তোমাৰ তেৰ দিনলৈকে থাকিব লাগেতো। অঁ সাতদিন তোমাৰ হেৰি দহ তাৰিখে ছদিন, ছয় সাত আঠ ন দহ আজি কেই তাৰিখ? চাৰি
মানে তহঁতে এটাতটো হ'ব বাৰু তহঁতে দহ তাৰিখে দহা হ'বতো দহাত দহাততো চাগে চিৰা দৈ কিবা এনেকুৱা খুৱাব ন
আন তাৰিখে দহা হ'ব নেকি, দহ দহ দিনৰ দিনাখন দৰা হয়।
দহত দহা হয়।
দহত দহা হয় তাকে, মানে তোমাৰ আন এনে এনেকে চাব গলে হলে আন আন জলাই থ ধৰি ল আমাৰ এই দহা হ'ব এঘাৰ তাৰিখে ধৰি লওক মাছ ভাতছোৱা পিছদিনা পিছদিনাখন ৰাইজক খোৱাব।
অঁ তহঁতে মানে ধৰ হেৰি তাৰিখে ন তাৰিখে পাৰিবি ন মাজ
অঁ ন তাৰিখে আমি খাব পাৰিম আৰু
পাইছো হওক দে আৰু তোৰ কিমান তোৰ আজি কেই তাৰিখ হ'ল? পাঁচ ন চাৰি চাৰি
আজিত ম
পাঁচ ছয় সাত আঠ ন আৰু পাঁচ দিন আছে ব
আৰু পাঁচদিন আছে এই পাঁচদিন শিক নাই পাৰিব পাৰিব আৰু তুমি এতিয়া ঘপককৈ তুমি মছলা খাই দিয়া যে নহয়
অঁ
সেইতিয়া এনেককা কৰিব নহয় তোমাৰ
অঁ সেইটোতো হয় কেইটা ধৰিবতো স
বুজিছা
উম ক
তাকে এনেককা পেট বেয়া কৰিব মই কৈছোঁ নহয় তোমাৰ হয় এইটোমাক মই কথা এটা ক'ম বুলি ভাবি আছিলো এই হেৰি আমি যে কথাটো কথাটো যে আমি যে পাতিছিলো তোমাৰ আমি গছ পুলি লগাই পেলাই তোমাৰ অঁ এনেই মই তোমাক মোনে কথা এটা কওঁয়ে তাৰে ধৰি লওক আমি ভাবিছো কি ধৰি লওক গোটেই কেইটামান মানে মিলি পেলাই
উম
ধৰি লওক এৰপা বাহহ অলপ কাটি কৰি ধৰি লওক পুলি কেইটামান আমি চ ৰুই পেলাই তোমাৰ গঁৰাল চাউল বনাই পেলাই ন
পাৰি পাৰি আৰামছে পাৰি গৰা মই সেইদিনাখন ইয়াৰত পাতিছিলো সোৰ পাব লগত দেই
উম উম
তাক মানে এটাই কৈছো মই বোলো চা আমাৰ বিশেষ খৰচা একো নাই বাঁহৰ খৰচা নাই আৰু গছ পুলি খৰচাটো আমাৰ নাই বুলিয়েই ধৰক প্ৰায় নাই বৰাবৰ কিন্তু আমাৰ মাত্ৰ খৰচ এটাই হ'ব পাৰে সেইটো হ'ল তোৰ সেই এই যে আমি যে গঁৰাল কেইটাতে যে তোৰ ভেটি দিব লাগিব যে সেউজীয়া এখন এখন কাপোৰ যে পাই নহয় কিনিবলৈ ভই বোলো আমি সেই সেউজীয়া কাপোৰখনেি এক- হ তাৰ কাৰণে আমি গোটেইাই ধৰ কিবা এটা- খাই পেলাই কিমান মই আগতে কথাটো গম পাব লাগিব।
অ এইটো কপিলাক সুধিলেই গম পাম। কপিলাই বোলে আনিছে বোলে কপিললাই হেনো আনিছে বোলে- উম।
গছপুলি লগাইছে নেকি?
অ সেইদিনাসনি এ কিবা গছ পুলি ৰোৱা দি আছিল যে।
অ অ
এই তেতিয়া কি মানে এই হেৰি চাইদত মানে সিহঁৰ গছ পুলি ৰুব দিছিলে। তাইছত কিহিতে মানে সয়া আৰু সেইবিলাক আনি কৰি লগাইছে আৰু।
গম পাইছো তাক সুধিব লাগিব কি গম পাব মানে কিমান মান টকা যাব। তেতিয়া ধৰো সেই মোটামুটি এটা এষ্টিমেট ওলাই যাব আৰু কিমান টকা খৰচা হব আমাৰ।
অ দকাৰ হলে খানা এটাও খাই দিম তাতে সিদিখনখন।
অ নহয় মই ইয়াক কৈছো সৰু বাবুক মই কৈছো শুন আমাৰ ধৰ কাম তোৰ তিনিদিন মান লাগিব তিনি চাৰি দিন।
অহ উম।
যেইদিন লাগক মুঠতে লাষ্টৰ দিনা দিনতে ধৰ দুটা মানুহ আমি কামৰ পৰা বিৰ থাকি পেলাই মানে ত খানা বনত লাগি থাকিব লাগিব দুই তিনিটা মানুহ।
উম উম।
কেইটা থাকে ধৰ অলপ চলপ কাম কৰি আৰু যিখিনি আছে আৰু লাষ্টপ বেছি লাষ্টৰ দিনাখন মানে বেছি কাম নথওঁ।
অ মানে ধৰি লোৱা দহটামান পুলি ধৰি লোৱা লগোৱা ধৰি লোৱা ধুনীয়াকে আৰামত।
পাঁচটা দছটা এনেকুৱা ধৰ পুলি। তাতে লগাই পেলাই আৰু ডাইৰেক্ট আহি পেলাই দিনত তে ধৰ সেই আকি চাতিতে হওক বা ক'ৰবতেই হওক
উম উম উম।
মুঠতে খাম আৰু।
এই আমি কিন্তু সঁচাই দেই কামটো কৰিম দেই ন কতা
কামটো কৰিলেতো ভালেই।
কৰিব পাৰি কিন্তু দেই মানে সঁচাই অ তোমাক মানে কোনো মানে একো এটা ক'ব নোৱাৰে দৰকাৰ হলে অকণ লাগিহে দিব।
নকয় একো নকয়।
উম।
মানে মানুহে আকৌ দেখিলে ক'ব এ যে ঐ মোৰ ঘৰতে অমুকডাল পুলি আছে ত লৈ আহিবিচোন গছ পুলি।
তাকে তাকে এ কৰিম দিয়া। এ কামটো ন।
কৰিম কৰিম মোৰ মতেতটো কৰিব লাগে এইটো বিৰাট ভাল কাম আৰু।
তাকে মানে কি মানে যেনেকে নহওক চও আমি।
আপ নহয়।
নহয় মানে কি ধৰিলও তুমি এতিয়া গোটেই কেইটা ধৰি লও লগাই পেলাই মিলি পেলাই যদি পুলি। মানে পুলি, কেইটামান লগোৱা আৰু ডাঙৰ হলে নিজ নিজৰে ভাল লাগিব দিয়াচোন এই যে আমি লগাইছিলো আপুনি-
সেই ৰাস্তাটোত যেতিয়া যাবি এই এটা এটা কথা কৈছো এই যে কলিতা গাঁৱৰ যোনটো ৰাস্তা- চবফালে যে চেগুন গছ বিলাক লগাই দিছে কি ধুনীয়া লাগে তই ভাবিছাচোন।
অ এতিয়া মানুহ বিলাকৰ তাতেহ জিৰণি লয়গে।
উম তেনেকেতো আমিও যদি লগাই দিওঁ গোটেই ৰাস্তাটো কি ধুনীয়া লাগিব ন।
একদম কৈ কাই নাই হেল্ল'
ক।
হয় এই তোমালোকে যে মাজতে যে এই হেৰিলৈ অৰুণাচললৈ যে ফুৰিবলৈ গৈছিলা- শুনিছানে? হেল্ল'।
থাকিব। অ শুনি আছো।
অ, অ শুনিছো শুনিছো এই তোমালোকে যে মাজতে গৈছিলা। অ এই তোমাৰ যে মা-মাজতে যে গৈছিলা অৰুণাচললে।
অহ।
তোমালোকৰ কিমান মান খৰচা হৈছিল এনেই।
আমিতো এই আমি যোনকেইটা গৈছিলো যে প্ৰিম, প্ৰিম মই এনেকে আমি গৈছিল নেকি।
অঁ, অঁ, অঁ।
ত' এটা মানুহৰ জানো দুহেজাৰ মান টকা কৈছে হ'বলা মানে আমি এনেকুৱা এটা চিজনত গলো। অফচিজনত গ'লোঁ।
অ'হ।
অফ চিজনত যোৱাৰ কাৰণে মানে আমাৰ এদিনহে আমি থাকিছো ধৰ ৰাতি। হোটেলত মানে আমাৰ ভাড়াটো ধৰ কমতে হৈ গ'ল আৰু পা। চাৰিটা মানুহ একেলগে আছো ধৰ গোটেই কেইটা।
থাকিব পাৰিম ন এটা ৰুমতে চাৰিটা মানুহ।
অ ত' সেইফালৰ পৰা মানে কমি গ'ল। সেইফালৰ পৰা কমি যোৱাৰ কাৰণে আৰু খোৱাতটোহে আৰু খোৱাটোতো বেছি। খাব বেছি খোৱাই নাই বেছি খোৱা মানে কি আৰু তোৰ বেছি টকা নাযায় মুঠতে।
উম এই হেৰি তোমাৰ গাড়ী গাড়ী লৈ গাড়ী লৈ গৈছিলা।
আমি গাড়ী লৈ গৈছিলো।
উম এনে তেলটো কিমান মান খৰচ হয় এনেই চব মিলাই।
তেলটো আমি যাওঁতে কিমান বাইশ পঁচিশ কিবা এনেকুৱা আছিল নেকি তেলৰ খৰচাতো
কম ন।
মানে কি হ'ল তোৰ হেৰি ন মাইলেজ ভাল যে।
অ তাৰ গাড়ীখন অকৌ মাইলেজ দিয়ে বহুত
অ সেইকাৰণে এনেইতো মাইলেজটো অকণ বেছি অকণ কম দিলে ধৰ তেতিয়া বেচি যাব আৰু।
উম।
আৰু আমি তোৰ হেৰিৰ পৰা ঘূৰি আহিলো এইফালে গলো ভালুকপুং হৈ পেলাই ৰূপা হৈ। এনেকে তোৰ এই। মাজবাত হৈ পেলাই ঘূৰি আহিছো এক পাক পুৰা। যাওঁতে ভালুকপুং হৈ গ'লোঁ আহোঁতে মাজ বাতৰ ৰাস্তা এৰি আহিছোঁ ধৰ।
ঠিকেই কৰিছা বাৰু।
ৰূপাৰ পৰা আগলৈ নাই যোৱা কাৰণ ৰূপাৰ পৰা আমিতো হেৰিলৈকে গ'লো একেবাৰে লাষ্টৰ চাইনা বৰ্ডাৰলৈকে ধৰ। সেইকাৰণে আমি তালৈকে যোৱা আহ সেই তেতিয়া বাৰু অবিনাশ আৰু মই গৈছিলো।
অ।
ইহঁত প্ৰথমবাৰ গৈছে।
উম।
তাৰপিছত কৈছে আৰু যে নাই এইবাৰ নেক্স গলে একদম তোমাৰ। টাৱাঙলৈকে যাব লাগিব টাৱাং নহয় বুমলালৈকে।
এ তাৱাং যাব বেয়া মন আছে ভাই তোমাক। নাই যোৱা যাবলৈ বহুত মন আছে।
জনতই এবাৰ যা বুমলালৈকে য'ত যে চাইনা বৰ্ডাৰ আছে।
উ'ম।
এবাৰ চাই আহ মই তোক কলো।
অ হয় আমাৰ ইয়াতে বহুত জেগা আছে চাবলৈ যাব।
বহুত জেগা মই কৈছো ন তই এবাৰ অৰুণাচলখন যা তই মেঘালয় চেঘালয় যে মানুহ যে গৈ যে থাকে। আজিকালিতো অৰুণাচৰ হেৰিটো বাঢ়িছে এনেও যোৱাৰ।
উম উম।
একবাৰ তই অৰুণাচলখন যা। তাৰ পিছত ত কবি যে হয় কি ধৰি আৰু মানুহৰ ব্যৱহাৰ তোক মই কলো নহয়।
খুব ভাল ন
পাৰই তই বাটত কিবা তোক হেল্প লাগে তই ৰাস্তা চিনি পোৱা নাই। কেনেকুৱা ব্যৱহাৰ কৈছ।
কিন্তু জানে না এ টুইষ্টপেচ আহি থাকে ন একদম মানে বহুত ভাল ব্যৱহাৰ কৰে।
তই তই ৰাস্তা তই ৰাস্তা যদি চিনি পোৱা নাই নহয় তই এটা মানুহক যদি। ক তোক ৰাস্তা দে- খাই নিজে আগতকৈ দেখাই দিব গাড়ী বা বাইক লৈ ম কৈছো ন মই বিৰাট ভাল মানুহ পাইছোঁ মই অৰুণাচলৰ-
এ অৰুণাচলৰ মানুহ বিলাকো ভালেই বাৰু আৰু তোমাৰ- এই দাৰ্জ দাৰ্জিলিঙো গৈছা বোলে তোমালোকে
মই দাৰ্জিলিং যোৱা নাই দাৰ্জিলিং ইহত গৈছে অবিনাশহত গৈছে এই দাৰ্জিলিং যাবৰ মন আছে এবাৰ খালি। মোৰ
মো-
বাকী মেঘালয় গলো মেঘালয় তিনিবাৰ গলো-
বাহ ধুনীয়া জেগা ন
মেঘালয় ভাল বেয়া নহয়। কিন্তু সেয়াই মই হেৰি বিলাক মানুহ জানুহ বিলাক কিন্তু অৰুণাচলৰ নিচিনা নহয় পোৱা নাই ইমান হেল্প।
ঠিকে আছে ভাল মই বেয়া বুলি নকওঁ।
চব জেগাতে ইমান ভাল নহয়।
অকন খেচেৰা টাইপ মানে গম পাইছ নে?
উম বুজিছো বুজিছো বুজিছো।
কেচটো তেনেকুৱা। তই মই কৈছো ন তই এবাৰ মুঠতে। এই মই যোনটো কলো যে বুমলা পাছ মই কৈছোঁ নহয়। একবাৰ মুঠতে তই হেৰি কৰিবি এক্সপিৰিয়েঞ্চ এটা লবিগৈ তই গৈ।
যাম যাম যাম ইহতৰ লগতে যাম গোটেইখিনি লৈ যাম।
উম উম যাবি যাবি।
এই পাচ চাছবিলাক বনাওঁতে আকৌ ধেৰ লাগে নহয় দুদিনমানৰ আগতেই বনাই লম। ওম।
তই তেজপুৰতে আছা আমাৰ যোনটো অফিচটো।
অ
তেজপুৰত যাবি অফিচত বনাই দিব।
একেদিন একেদিনা খনেতো হৈ যায়।
অ তই দুদিন আগত যাবি খালি বনাবলৈ।
অ অ
যেতিয়া যাবি তাৰ দুদিন আগত যাবি। দুদিন আগত গৈ বনাই আনিবি গৈ। এই চান্দমাৰি ফালে গ'লেই পাই অফিচটো।
চানমাৰি ফালে ন।
চান্মাৰীৰ ফালে গ'লে এইটোৰ এই চান্মাৰী মানে মেইন চানমাৰ চন্তাটো নাপাওঁতে ৰাইট চাইডে সোমাই যাব ব লাগে।
তোমাৰ ৰেল গেটটো নাপাওঁতে
অ ৰেল গেট নাপাও দ এই যে ৰাইট চাইডে কিবাটা ৰাস্তা আছে নে সেইফালৰ পৰা গ'লে
অ অ অ অ অ।
তাৰে এটাত সোমাই যাব লাগে গৈ পেলাই সেই সিহঁতৰ তাতে অফিচ আছে মানে তোৰ আবেলি হয়। আগত যাবি আৰু আমি এদিন আবেলি গলো নাপালো অফিচ বন্ধ।
অ
যেন তেনে মেনেজ চেনেজ কৰি পেলাই যেনিবা উলিয়ালে।
ঠিকে আছে বাৰু
কিন্তু সেই দিনতেই গ'লে সেনেকে পাঁচখন দি দিব তোৰ একেলগে চবৰে
উ এই এনে তোমাৰ ধৰি লও মই।
লাগেকি
উম তোমালোকে ধৰি লও এতিয়া গাড়ী লৈ গৈছা আমাৰতো গাড়ী নাই তেনেকে ধৰি ল। আমি ধৰি লও টাউনৰ পৰা ধৰিও গাড়ী যদি ভাঢ়া লওঁ। কৰোঁ কিমান মান যাব এদিনত এদিনত।
যাব কাৰণ কিয় যাব কও তই ড্ৰাইভাৰৰ খৰচাটো যে এক্সট্ৰা কে দিব লাগিব আমি যে ড্ৰাইভাৰৰ খৰচা দিব লাগিব। আক তেলৰো দিছো।
নহয় আমি ড্ৰাইভাৰটোতো আমি চলাব জানো আমাৰ লাইচে আছে।
অ।
অকল গাড়ীখন লাগে মানে গাড়ীখন হ'লে তেলটো নিজৰ গাড়ীখন সিহতৰ খালি।
হয়।
এ
অ অকলে চলোৱা ৰিক্স ডাল নলবি পাহাৰত। পাৰিলে লৈ যা প্ৰথম মানে কি মই এইটো কৈছো তই নিজে গাড়ীখন লৈ পেল যাব পাৰিবি নৌ দাউত কিন্তু তই একবাৰ এক্সপেৰিয়েন্স এটা কৰি আহ অলপ হলেও গৈ পেলাই কাৰণ তই ইয়াৰ পৰা যদি তই একেবাৰে ভাবিছ যে মোৰ বুমলালৈকে মই গাড়ী চলাই গুচি যাম সেইটো কিন্তু তই প্ৰথমবাৰ যাবি তো অলপমান কিন্তু তোৰ হেৰি হ'ব নাৰ্ভাছ হবি তই যিমান ওপৰত উঠি উঠি গৈ থাকিবি সিমান মানে তোৰ ৰাস্তাৰ হেৰি বেলেগ বেলেগ হৈ গৈ থাকিব ধৰ
তোৰ মানে ঘূৰি ঘূৰি যাব লাগে ন বহুত ওপৰলৈ
ঘূৰি থাকিব লাগে এনি টাইম ত পাহাৰত খালি ঘূৰি থাকিব লাগিব ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ গলি সিটো পাহাৰৰ পৰা ইটো পাহাৰলৈ গলি ধৰ
বাহ